হেল্ল'?
কি কৰি আছে?
শুনছা নাই?
শুনিছোঁ, কি কৰি আছা?
বহি আছো।
অ, ভাত খালি? মই পাৰ্চেল কেইটামান পাৰ্চেল কেইটামান আহিছিলে তাৰপা টপ এটা এক্স ডাবুুল একচেই ললি? আ ৰিটাৰণ কৰিব কাৰণে সেই মানে পেকিং কৰি আছো।
অ মাহঁতে কি কৰিছে?
অকল ভাত বনাই আছে।
অ।
মই খালো, ৰাতি কালি মাংস আছিল। আজি শুনিছো, মই খালো ৰাতি কালি মাংস আছিলে অলপ।
অহ।
অ খাই দিলোঁ। তই কি খালি ভাত?
উম ভাত মই ভাজি দালি, কোমৰা আলু ভাজি। ভাত কেৰেলা তেনেকে ভাজি বনালো।
কাপোৰকিটা ইমান বেম যিটো অকমানো, নাই এইবাৰ পাঁচ কিল।
অহ।
ফবম পছি
উম।
হয় অ। অ মানে সেই কি বুলি কম? ক ক মানসিক চাপ মানে কি জানা নাই হা?
মানসিক চাপ, চাপ মানে ধৰি লওক শাসনৰ হেৰিটো আৰু কৰাটো।
কি সেইটো?
শাসন কৰাতো বেছি ধৰি লও ল'ৰা - ছোৱালীৰ ওপৰত প্ৰেছাৰ পৰা আজিকালি
উম, আজিকালি নো কত লৰা - ছোৱালীৰ লগত সে সেইকন হও আ মানে আজিকালি খেলা - ধূলা কৰিবলৈ নিদিয়ে দেখোন মাক - বাপেকে এই মোবাইলটোত দি দিয়ে চাবলৈ আৰু ঘৰতে সোমাই থাকে। সেইবোৰ চাই চাই আজিকালি চবৰে চচমা লৈছে দেখা নাই সৰু পৰাই মানে এক প্ৰব্লেম
সেইটোৱে নহলেও ওলাই মেলি যাব নিদিয়ে আগতে ধৰি লওক কিছুমান আকৌ ওলাই মেলি যাবলে মন থাকে কিছুমান
থাকো আগতেতো আমাৰ ফোন চোন নাচিলে ন আমি ক্লছ টেইন ৰ লৈকে চোন
উম
এতিয়া এতিয়াতো গোটেই গালে খেলি অ মোবাইলতো চাবলৈ দি দিয়ে মোবাইল চাই চাই আজিকালি ক'ৰ পৰায় আমাৰ ল'ৰা ছোৱালীবিলাকৰ চশমা
সেইয়টোৱে ধৰি ল কিছুমানৰ ওলাই যাবলৈও মন থাকে মাক বাপাকে বেছি শাসন কৰে
উম
লাষ্টত গৈ সহ্য কৰিব নোৱাৰি সিহঁতে কিছুমানেতো আত্মহত্যাও কৰিবলগীয়া হয়
উম
শাসন বাও কৰিব লাগে ল'ৰা ছোৱালীক কিন্তু মানে ধৰি লওক অতিমাত্ৰা শাসন কৰাটো বেয়া হ যি সিহঁতৰ মূৰত প্ৰেছাৰ পৰেগৈ আৰু
হম আজিকালি আৰু ঘৰতে থাকে ঘৰতে
আগৰ দিনত ল'ৰা ছোৱালীক খেলি বলে মেলি বলে উম ধৰি লও আৰু লগ সং লাগে ল'ৰা ছোৱালী কিবা এটা কথা শ্বেয়াৰ কৰি পেলাই কিবা এটা কৰিবলে তেতিয়াহে মনটো পাতল হয় কিবা হয় উ অ এতিয়া বেয়া হব বুলি লগ সং নিদিয়ে
অঁ মাটিয়ে বালিয়ে খেলিবলৈ নিদিয়ে সেইকাৰণে হ হওতে আ ছোৱালী বিলাকৰ হওঁতে সেই
বাপেকৰ লগতো শ্বেয়াৰ কৰিব নোৱাৰে ন অ কিছুমান মানে লগৰ লগত শ্বেয়াৰ কৰিলে কিন্তু মোৰতো পাতল হয় কিবা হয় ত চিন্তাটোৰ পৰা আঁতৰি থাকিব পাৰে আৰু
উম সেইটো হয়
সব কথাটো মাক বাপেককো কব নোৱাৰে
উম
অ পঢ়া শুনা প্ৰেছাৰো বহুত দিয়ে আজিকালি ধৰি লওক গোটেই দিনটো পঢ়িয়েই থাকিবলগীয়াকে কিছুমানক ৰাখে অ কম্পিটিচন ইটো সিটোৰ লগত মানে কম্পিটিচন কওঁতে কওঁতে মানে কিছুমানক ধৰি লও পঢ়া শুনাতে ব্যস্ত কৰি ৰাখ ৰাখোতে ৰাখোতে সিহঁতেও মানে টো অকমান মনত ধৰি ল প্ৰেছাৰ এটা পৰি যায়
উঁম কিছুমান ডিপ্ৰেশ্যনত গুচি যায় নহয়
অ ডিপ্ৰেচনত গুচি যাবগৈ লগীয়া হয় মানে ইমানেই প্ৰেছাৰ প ইটোৰ লগত সিটো কম্পিটিচন কৰোতে অ আগৰ দিনো মা মানুহ বিলাকৰ ইমান ধৰি লও অহংকাৰ ভাব তো কিবা কিবি নাছিলে কোনোবা এটা আগবাঢ়ি গৈছে বুলি ধৰি লওক আজিকালি প্ৰায় কম্পিটিচনৰ নিচিনাই ইটোও আগবাঢ়িছে যে মোৰ লৰাটো বা ছোৱালীজনী আগবাঢ়িবই লাগিব মানে তই পঢ়িবই লাগিব তেনেকুৱা মানে তেনেকুৱা হেৰি কৰিবলে ললে আমাৰ দিনতো তেনেকুৱা ইমান হেৰি নাছিলে
আই ঐ কালি বৰষুণত তিতিছিলো ইমান চৰ্দি লাগিছে
উম
এহ যোৱাঁই ক'লৈ গ'ল
কলেজলে গল
এহ এ ৰাম তাকে আজিকালি আৰু চব পৰিৱৰ্তন হৈ গৈ আছে
পৰিৱৰ্তন হৈ গৈ আছে সেইকাৰণে ধৰি লোৱা আত্মহত্যা সেটো বাঢ়ি বাঢ়িও গৈ আছে ল'ৰা ছোৱালী বিলাকৰ ক্ষেত্ৰত আগৰ দিনৰ সেইবিলাক ইমান নাছিলে পঢ়া শুনা কিছুমানে নাজানিলেও ধৰি লওক হেৰিয়ৰ জ্ঞানটো বেছি আছিলে সমাজৰ লগত মানুহক কাক কেনেকে ব্যৱহাৰ কৰিব লাগে কি কৰিব লাগে সেইবিলাক ধৰি লওক জ্ঞানটো বেছি আছিলে আৰু আজিকালি যিমানে পঢ়া শুনাত আগবাঢ়ি গৈছে যি হৈছে মানে সেইটো জ্ঞান টো কমিহে গৈছে ল'ৰা ছোৱালী বিলাকৰ যিমানে প্ৰেছাৰ পাচ পে ভিতৰৰ পৰা ওলাব নোৱাৰা হৈছে কাক কি ব্যবহাৰ কৰিব লাগে মানে সেইটো বুজি নোপোৱাহে হৈছেগে
মোৰ ইমান চাইনাছ আছে মেডিকেললে যাবগে লাগিব সদায় সদায় পানী লাগে ভাত কিহে খালি
ভাত ভাতকেৰেলা ভাজি
আও
দালি ভাজি সেয়াই আৰু একো নাই
এহ
তোৰ মাৰ গাটো ভাল হ'লগে নাই
হ'লগে আও মেডিচিন খাবলে আছিলে আৰু দিছিলে মেডিচিন আনা নাই সেয়া নোখোৱা কাৰণে এতিয়া আকৌ অকণমান অকণমান হৈছে আৰু মেডিচিন কেইটা আনিব লাগিব
কিবা এলাৰ্জি হৈছিলে নেকি
অহ এলাৰ্জি
কালি কালি কি নদীৰ কাষলে যে গৈছিলি তাত পানী নাই নে
আছে পানী দ ইমান বৰষুণ দি আছে আক ধেৰ পানী
পানী দেখোন নাই বুলি কৈছা
এনেই ফটুৱামি এনে ফটুৱামি কালি ঠাণ্ডা খালো ক হেৰি খালো ক কেম্পাহ খালো সেইকাৰণে চৰ্দি লাগিছে পইচা দিবলেকে আছে অ
উম
ৰিচাৰ্জো কাটিব আজি এতিয়া আকৌ তিনিশ টকা দি দিলো অনলাইনত আছিলে এতিয়া ৰিচাৰ্জ কৰিবলে পইছাই নাই ঘৰত কোন কোন আছে এতিয়া
ঘৰত দেউতা আৰু মইহে আছো মই খুৰীৰ লগত কথা পাতি আছো
উম
খুৰীহঁতৰ ঘৰলে ওলাই আহিছো
উম, মানসিক- চাপত কিছুমান হেৰিও পৰে নহয়, কম নম্বৰ পোৱা ভয়ত লৰাছোৱালীবিলাক মৰি যায় যে। ৰিজাল্ট বেয়া হ'লেও মৰি যায়।
অঁ হেৰি হয় আকৌ ধৰি লক মাক বাপেক- লে ভয় কৰে ৰিজাল্ট বেয়া হলে কিবা কব বুলি, কিবা হেৰি বু-
কিছুমান দেখোন পৰীক্ষা ভাল ৰিজাল্ট নকৰা যদিও চুইচাইডে কৰি দিয়ে।
উম, সেইটোৱে মাক বাপেকলৈ ভয় কৰে কিবা কব বুলি।
অঁ।
সমাজে হাঁহিব বুলি।
উম।
বেছি মানে চিন্তা কৰিবলৈ লয় আৰু।
অঁ সেইটো কাৰণে এইবিলাকত বেছি ছুই-চুইচাইদ কৰি দিয়ে।
উম।
আৰু পৰীক্ষা আগতে মানে নপঢ়াকে, পৰীক্ষাত কি হ'ব এইবোৰ বেছি চিন্তা কৰে। অত্যাধিক চিন্তা কৰে।
উম, ঘৰৰ পৰা প্ৰেছাৰ থাকিলে বেছিটো চিন্তা কৰিবই লাগিব।
উম। দায়িত্ব বেছি হয়, পৰীক্ষাত ভয় থাকে।
আৰু ল'ৰা ছোৱালী বিলাকৰ লগতে আজিকালি মাক বাপেকেহে বেছি চিন্তা কৰে পঢ়োৱাটোক- পৰীক্ষা কি হ'ব, কি নহ'বগে! ধৰি লওঁক আগতীয়াকৈ ধৰি লওঁক মা-
কিছুমানে দেখোন মানে নাইণ্টি নাইন পালেওঁ- এক নম্বৰ এটা কমিলেও কিছুমানে চুইচাইদ কৰি দিয়ে।
উম, ধৰি লওঁক মানে- উম, মাক বাপেকে আগতীয়াকে ধৰি লওঁক বেলেগক কৈ থাকিব আমাৰ ল'ৰাটোৱে- ইমান নম্বৰ পাবই। কিবা হ'বই। ধৰি লওঁক সেইটো যদি সি পাই দিব নোৱাৰে, কিবা কৰিব নোৱাৰে- সেইটো ক্ষেত্ৰতো সি ধৰি লওঁক- চিন্তা কৰিবলগীয়া হয়। তেনেকে ধৰি লওঁক লাষ্টত আৰু তেনেকুৱা এটা সেই- হয়গে। ধৰি লওঁক বেলেগ- ক'ৰবালৈকে হ'লেও গুচি যায় আঁতৰি হ'লেও।
উম, কিছুমান ট্ৰেইনৰ আগত মৰে, কিছুমানে চুই-চাইদ কৰে। চব ট্ৰেইনৰ আগত মৰা, হেৰি কৰা এইটো চুইচ চাইদ কেছতে পৰে বাৰু।
উম। আগৰটেনো ফোন এইবিলাক কিবা কিবি নাছিলে কাৰণে ভালেই আছিলে, ধৰি লওঁক মানুহবিলাক- ত ইমান এই চিন্তা চর্চা বিলাকে বহু ভালেই আছিলে।
উম, আজিকালি চব, আজিকালি চৰকাৰী দেখোন ন নপঢ়ে ল'ৰা-ছোৱালী। চব- ইটো পিছত- সিটো তাৰ মানে কম্পিটিশ্যন যে আমাৰ ল'ৰাটো ভাল ৰিজাল্ট কৰিব, সিঘৰৰে ক'ব আমাৰ ৰিজাল্ট- ল'ৰাটোৱে ভাল হ'ব লাগিব, সেইকাৰণে একদম দামী দামী স্কুলত পঢ়াই। এতিয়া চৰকাৰী স্কুল উঠিয়ে যাব।
উম। অঁ উঠিৱে যাবগে চৰকাৰী স্কুল।
উম, উম।
হ'লেও মানে এতিয়া, এতিয়া বা ভাল হৈছে এই তেটৰ মাষ্টৰ খিনি যে দি দিছে। ধৰি ল' পঢ়া শুনা খিনি- এতিয়া বহুত ভাল হৈছে, আগৰ আগৰ নিচিনা চৰকাৰী স্কুলৰ সেইটো নাই পঢ়া শুনোৱা।
নাই সৰু ল'ৰা-ছোৱালী নাথাকেই চোন, ল'ৰা-ছোৱালীবিলাক চব প্ৰাইভেটলে দৌৰ মাৰিছে।
প্ৰাইভেটলে দি দিয়ে কিন্তু মানে, নাথাকে পঢ়া শুন হৈছে আও
বোৰ ল'ৰা-ছোৱালীবিলাকে পঢ়া-শুনা ভালকে মানে। এক নম্বৰ, দুই নম্বৰ কমা জহতে কিছুমানে চুইচাইড কৰি দিয়ে। বেছি টেনছন লয় পৰীক্ষাৰ আগত আক। সেইকাৰণে পৰীক্ষা কেতিয়াবা বেয়াও হৈ যায়, কম নম্বৰ পোৱা ভয় কৰে।
উম।
আৰু কিছুমান একেলগে কাম মানে সম্পূৰ্ণ নক কৰাও চাপৰ ফলতো মানসিক হেৰি এটা কাৰণ।
ধৰিল যি যিমানে মানুহ বেছি ব্যস্ত হ'ব, কাৰবা লগত কথা পাতিবলে সময় নোহোৱা হ'ব তেনেকুৱাতে ধৰি লওক মানুহৰ ছাপ এটা পৱা আগতে হয়।
উম', ডিপ্ৰেছনত গুচি যায় আক, আও অভিভাৱক আও মানে মাষ্টৰ মাষ্টৰনী বিলাকক বেছি আ- আশা থাকে নহয়, সেইবিলাক যদি পূৰ্ণ নহয় সেইবিলাকতে মানসিক চাপৰ উদাহৰণ।
উম', কয় মানে তোমাৰ ল'ৰা- তে ইমান নম কম নম্বৰ পালে, এইবা সি কি হ'ব? তেনেকে ধৰি লোৱা আকৌ' ঘৰতো প্ৰেছাৰ দিয়ে তই কেলে কম নম্বৰ পালি কিবা বোলে, এ' ফাইপ
তো পায়ে টিউচন দিয়ে দেখোন, আগতে চোন টিউচন চিউচন নায়েই। আমিতো ক্লাছ টেন এই
আও সিমানপাই কম্পিটিচনৰ নিচিনাই হৈ গ'ল। ধৰি ল' ইটোয়ে পালে মই এই মোৰ ছোৱালী নে পাবই লাগিব বা ল'ৰাটোৱে পাবই লাগিব, তেনেকুৱা আগতে হৈ পৰিলে যে সেই সেইকাৰণে ল'ৰা-ছোৱালী খিনি বেছি মানে সেই হৈ গৈছে গে
তাকেহে।
আও সৰু পৰাই ধৰি লোৱা একে বহুত বুজা দি দিয়ে টি- কিবা কিবি ক্ষেত্ৰত, অকমান জনা বুজা হ হোৱা হ'বলেই নিদিয়ে। প্ৰায়বিলাকে, ত চবৰে কথা কোৱা নাই বাৰু মানে কিছুমান মানুহৰ কথাহে কৈছো।
দাদা আহিছে আমা, ভাত খাবলে আহিছে।
তই ঘৰলে কেতিয়া আহিবি?
ঘৰলে যাম এইদিনতে
অ' আমা খানাটো কি হৈছে এতিয়া জানো, মই গ্ৰুপটো চোৱাই নাই।
ওম। উম' কালি কৰিবি।
অ'।
মই আ-নে পিছত পাইম তেনেকুৱা কিবা এটা হ'ব আও
তোৰ দেখোন আজি ভাল নেটৱৰ্ক পাইছে ক'ত আছ নো তই?
এহ?
আছো এঠাইত।
অঁ অঁ। হ'ব তেতিয়া।